খবৰটো মোৰ খবৰ ভাল কব গলে। অলপমান মানে গাটো বেয়া হৈ আছে আৰু তোমাৰ পিছে ঘৰ চৰ ভাল।
অঁ আছো চো গা বেয়া হৈ আছে মানে কি?
এই মোৰ মানে অলপমান জ্বৰ উঠিছিলে মাজতে। মানে এতিয়াও মানে অলপ অলপ মানে ক'ব গলে। এই মাতটো বহি আছে মানে অঁ তোৰপাল আৰু অলপমান গাটো বেয়া আৰু গ লেতিয়া ৰমান বেটিছত আছো।
অত। আৎচ্ছা আৎচ্ছা ঠিকে আছে এনেই নিজৰ খোৱা বোৱা খিনি ভালকে কৰি আছা নহয় তুমি।
খোৱা বোৱাখিনি কৰি আছো এই অলপমান মানে তোমাৰ পৰা পাতি অলপমান পিছ পৰি আছে আৰু কি কবা অ পিছে শুনিছো তুমি আজিকালি টিউশচন কৰোৱা।
এতিয়া নিজৰ এটা কথা কিন্তু নিজৰ মানে কব গলে শৰীৰটো প্ৰথম সেইকাৰণে প্ৰথমতে নিজে ভাল হৈ লোৱা পঢ়া পাতি লাগিলে হ'ব আৰু একো নাই উপায় নাই এতিয়া বেমাৰ হ'লেতো সেইখিনি উপায় নাই আৰু। আৰু অলপ ক্ষতি হ'বই দিয়াচোন।
আহ হা বুজি পাইছোঁ। পিছে তুমি পিছে তুমি আজিকালি টিউশ্যন কৰো বোলা?
অ মই টিউশচন কৰাই আছো টিউশচন মানে কি হৈছে তোমাৰ এতিয়া মানে এনেই আছো ন পৰীক্ষা সচ-
শেষ হৈ গ'ল মোৰ একো কৰিবলকীয়া নাই তাৰছত অ এতিয়া তাকে ওচৰৰে মানে কেইটামান সৰু সৰু বাচ্ছা আছে যাক মানে মানে কি কয় আজিকালি বাচ্ছাবোৰে আৰু মাকাহঁতৰ লগত নপঢ়া হৈছে ন তোমাৰ মানে সিহঁতে মানে কি হয় নুশুনে মাহঁতৰ কথা একদম নুশুনে মানে তোমাপ নপঢ়ে আগত তে আমি আছিলো মাহঁতৰ লগতে পঢ়িছিলো সৰুতে আমাক টিউচন দিব লগা নহয়ছি-
উম উম হৈছিলে।
তে পঢ়াব পাৰে মাহঁতৰ ওচৰত কিছুমানৰ এতিয়া মাহত মাক বাপেক দুজনে ধৰা আহ চাকৰি কৰে যাৰ ওচৰত সময় নাথাকে। তিত- তে দিয়াটো বেলেগ কথা কিন্তু আজিকালি কিছুমান মানে এনেকুৱা হৈছে মাকহত ঘৰতে থাকে কিন্তু পঢ়াব নোৱাৰে ল'ৰা-ছোৱালীয়ে কথা নুশুনে। সেকাণে মানে সেই সৰু সৰু আৰু বেছি ডাঙৰ নহয় মানে এই মাক কথা একেবাৰে নুশুনে ত সেকাণে মানে মোক কলেজে টিউশচন কৰাবা নেকি? এতিয়া মই যিহেতু এনেই আছো আৰু কিবা যদি মানে সহায় কৰিব পাৰো বেলেগৰ পোৱালি কেইটাক যদি শি- শিকাব পাৰো মই তাকে ভাবিলো যে পঢ়ে লওঁ মোৰো এটা মানে অভিজ্ঞতা হব। আৰু এনেই থাকাত যে মানে ক'ব গ'লে সময়খিনিও অ এটা এটা কিবা এটা আৰ্জিও থাকিম আৰু ক'ব গ'লে সময় খিনিও গ'ল দিয়াচোন কব গ'লে ভাল এটা ক্ষেত্ৰ দিয়ে মানে এনেই ময়ো মোব- মোবাইল টি পি বহি থকাতছে ভাল দুই ঘণ্টা যদি মই সিহঁতক পঢ়াও এবা কিবাই কৰোঁ।
সেইটোৱে এইটোৱে ঠিকে আছে বাৰ্ট তুমি কি কয় এইটো ভাবিছা এইটো ভাল কৰিছা।
উম অ।
ভাল কৰিছে কাৰণ ক'ব গ'লে তোমাৰ ক'ব গ'লে আজিকালি পঢ়া শুনা মানে প্ৰতিটো মানে যোনটো পদ্ধতি হয় পদ্ধতি হয়টো মানে বদলি কৰি যা
অ হ।
বিৰাট বদলি গৈছে আজিকালি মানে ক'ব গ'লে মানে পঢ়া পাতি মানে যোনবিলাক মানে আগৰ নিয়ম চিয়ম আছে এতিয়া বদলিছা।
বহুত বদলি যায়। কাৰণ কি তোমাৰ আগতে ধৰা মানে আগৰ কথাবোৰ মই নাজানো বাট এতিয়া মানে কি হৈছে ন স্কুল বোৰতো বা তোমাৰ যতে নহওঁক কিয় প্ৰেকটিকেল যোনটো নলেজ হয় সেইটো নিদিয়ে সিহঁতে থিয়ৰিকেল নলেজত যায় গম পাইছানা তুমি মানে প্ৰেক্টিকেল নলেজ মানে কি কৈ আছো মই যে তোমাক মানে ল'ৰা ছোৱালীবোৰক মানে পঢ়াই নেদেখায় বা এইটো হ'লে সেইটো হয় সেইখিনি নুবুজাই কিতাপত যেনেকে লিখা আছে যি আছে সেয়াকে কৈ থৈ দিয়ে। এটা কথা তোমাৰ এতিয়া যোনটো বস্তু কিতাপৰ লিখা আছে একজেক্টলি সেইটো বস্তু ল'ৰা-ছোৱালীবোৰে মুখস্থ কৰি গ'ল সেই পৰীক্ষাৰ সময়খিনিত সেই আনচাৰ কুৱেশনটো আহিলে, আনচাৰটো উত্তৰটো লিখিলে, গুচি আহিলে। সেইটো যিটো মানে বুজি নাপালে ন যে এইটো কি হল বস্তুটো, কি হল কি নহল। মুখষ্ট মাৰি কেনে গ'ল সেই মুখষ্ট মাৰি কেনে লিখিলেতো লাভ নাই ন, বুজিব লাগিব চ
আজি-কালি ল'ৰা-ছোৱালীবিলাকে মাৰ্কছৰ কাৰণে পঢ়ে অক
সেইটোৱে মাৰ্কছৰ পিছফালে দৰে কিন্তু বুজিবলৈ চেষ্ট টা নকৰে, নলেজটো নবঢহায় নিজৰ মানে জ্ঞান খিনি নবঢ়ায় তোমাৰ ক'ব গ'লে মাৰ্কচৰ পিছফালে যে কোনে কাতচে বেছি পাব পাৰে বা কি কাৰ কিমান কোনে কিমান বুজিছে সেইটো কথা নহয় আৰু কথাটো হ'ল যে কি সিহঁতে বুজিব কেতিয়া যেতিয়া সিহঁতক বুজুৱাব। দেখুৱাই কেনে স্পেচিয়েলি যেনেকুৱা বিজ্ঞান চাইন্সৰ নিচিনা যোনবোৰ চাবজেক্ট হয় বা সেইবোৰৰ চাবজেক্ট তাতে যদি কৰি কেনে নেদেখাই বস্তুটো তোমাৰ যদি এতিয়া কৈ দিয়ে জাষ্ট দেট কি' অ কব গলে মই জাষ্ট তোমাক কৈ আছো আৰু যেনেকে তোমাৰ কপাৰ ছালফেট আৰু ফেৰচল অ ফেৰাচ চালফেট মিলালে ধৰা তোমাৰ গ্ৰীণ কালাৰ কপাৰ চালফেট টো গ্ৰীণ হয়, ফেৰাছ ছালফেটটো অ চৰি কপাৰ ছালফেট টো ব্লু হয় ফেৰাছ ছালফেট টো গ্ৰীণ হয়, এতিয়া যদি ল'ৰা-ছোৱালীবোৰক যদি ডাইৰেক্ট কৈ থৈ দিয়ে এনেকা হয় বুলি তাৰপিছত যদি ল'ৰা-ছোৱালীবোৰে যদি একজা জামত‌ মুখস্থ কৰিব, ধৰা এটা ল'ৰা-ছোৱালী ধৰা তোমাৰ মানে কনফিউজন হৈ গ'ল যে কোনটো গ্ৰীণ আছিলে কোনটো ব্লু আছিলে, ত' উল্টা-পুল্টা লিখিতৈ আহিব পাৰে কোনটো নীলা কুনটো সেউজীয়া কিন্তু চেম বস্তুটো যদি তুমি যদি দেখাই দিয়ে যে এইটো চোৱা তোমালোকে এইটো কি হয় কপাৰ চালফেট হয় এইটো কি কালাৰৰ হয় নীলা কালাৰৰ হয়, সেই বটলটো যদি দেখালে যদি প্ৰেকটিকেলত দেখালে তেতিয়া ল'ৰা ছোৱালীবোৰে বুজি পাব অ আচ্ছা এই কপাৰ চালফেট টো নীলা হয় বুজিছা তেতিয়া সেইটো নলেজটো ল'ৰা ছোৱালীবোৰে এপ্লাই কৰিব পাৰিব বা ইন ফিউচাৰো হেৰি কৰিব পাৰিব য যদি নেদেখায় কিতাপত যি আছে সেয়া যদি লিখা খিনিকে যদি মুখচ, কনফিউজটো হ'বই ন ল'ৰা
কনফিউজ হয় কাৰণ এতিয়া ক'ব গ'লে যি দেখিছে সিহঁতে যদি সেইটো ম ৰাখিব পাৰে তেতিয়াহ'লে বেছি ভাল
আৰু তোমাৰ চিম্পল বস্তু এটা কয় যে যেনেকে তোমাৰ তোমাৰ মিৰৰ কেইখনৰে কথা কয় যে কনকেভ আৰু কনভেক্স মিৰৰ য'ত নেকি এটাত এয়া এটা য'ত নেকি তোমাৰ মানে এটা গাৰ্ভ ইনৱাৰ্ডচ হয় আৰু এটা কাৰ্ভ আউটৱাৰ্ড হয় মানে এটা অ এটা মানে তোমাৰ ভিতৰৰ ফালে মানে ক'ব গ'লে চেপ আছে এটা বাহিৰৰ ফালে আছে যদি এতিয়া মানুহবোৰৰ যদি যি কিতাপত লিখা আছে যদি ল'ৰা-ছোৱালীবোৰক যদি সেইটোৱে পঢ়াই দিয়ে, কোনটো ইনৱাৰ্ড কোনটো আউটৱাৰ্ড কেনেকে জানিব, নাজানিব নহয় ল'ৰা ছোৱালীবোৰে দেখাব লাগিব এইখন হ'ল কনকেভ, এইখন হল কনভেক্স।
ওম ওম ওম, ওম
তেতিয়াহে জানিব ম ল'ৰা-ছোৱালীবোৰক যদি নেদেখায়ে, নপঢ়ায় কেনেকে জানিব শিকিবতো'তো নোৱাৰিব ন সেয়াই এতিয়া কথা কিতাপত যি লিখা আছে সেয়াকে মুখস্থ কৰাই যায় সেয়াকে লিখি শিব দ সেইটোতো কথা নহয় ন, দেখাব লাগিব তেতিয়া মান ল'ৰা-ছোৱালীবোৰে শিকিব, বুজিব তেতিয়া আৰু আজি-কালি এটা বস্তু বোৰ মই দেখিব পাইছো যে কিতাপত ঠিকে আছে মুখ- স্থ কৰি কিনে মাৰ্কছটো ভাল পায় কিন্তু ৰিয়েল লাইফ কোনটো লাইত ৰিয়েল লাইফত এপ্লিকেচন টো কি হয় এইটো নাজানে
সেইটো নাজানে সেইটো হ'ল কথা সেইটো হৈছে কথা মানে কব গ'লে কি এপ্লাই কৰিব লাগে, কেতিয়া কি এপ্লাই কৰিব লাগে সিহঁতে ধৰিব নোৱাৰে। কব গ'লে জানাতো জানে কিন্তু এপ্লাই কেনেকে কৰিব সেইটো নাই নাজানে সেইটো হৈছে। পঢ়াত ঠিকে পঢ়িছে পঢ়াত ঠিকে পঢ়িছে তুমি যেনেকে ক'লা পঢ়াত ঠিকে পঢ়িছে কিন্তু মানে এপ্লাই কৰিব নাজানে সিহঁতে আচলতে সিহঁতে জানিব কেনেকে সেইটো হয় বাৰু কব গলে ইহঁতে মানে
তাৰে কি মেইন বস্তুটো হয় এটা বস্তু ক'ৰ পৰা কি হৈছে, কি নাই হোৱা, ক'ত কেনেকে কি কৰিব লাগে সেইটো মানে তোমাৰ ৰোড ক্ৰচটো নাজানে বিকজ তাতে প্ৰেক্টিকেলিটি একো নাই তোমাৰ যি কিতাপত আছে যি লি- তাছত সেয়াই পঢ়াইছে কোনোবাই যদি যদি তোমাৰ লাইনডাল যদি তোমাৰ যদি সেই যদি তোমাৰ বাক্যটো বুজি পাইছে যদি ভাল কথা, যদি কোনোবাই বুজি পোৱা না নাই পোৱা মুখস্থ কৰি যাই লিখি দিছে যদি মুখস্থ কৰি যাই লিখি দিছে একজাম খতম বস্তুটো পাহৰি গ'ল এতিয়া সেইটো বস্তু পঢ়িছিলে যদি কিবা এটা আছিলে কিন্তু ক'ত এপ্লাই কৰিব লাগে সেইটো নাজানে। কাৰণ কিয় তোমাৰ প্ৰেক্টিকেলিটিটো নাই।
প্ৰেটিকেল থেৰেজিকেলটো আজি-কালি স্কুল বিলাকততো সেইটোৱে হয় বাৰু।
আৰু এইটো শিকাই যে কোনে কিমান মাৰ্কছ পাব পাৰে
অ সেইটোয়ে শিকাই সেইটো মই আচলতে দেখিছো। কাৰণ আমাৰ সময়তো সেইটোয়ে আছিলে ক'ব গ'লে কোনে যিমান যিমান যি মাৰ্কছ কি হয় সি চবতকে ভাল কিন্তু আচলতে মা ল'ৰা ছোৱালী বিলাকৰ পটেনঞ্চিয়েল টো চাব লাগে যে কোন কিহত ভাল কাৰণ চব চবতে ভাল নহয় ন যদি প্ৰেক্টিকেলি বস্তুবিলাক ধৰাই প্ৰেক্টিকেলি যদি বেস্তি বিলাক মানে বুজাই তেতিয়াাহ'লে এনেকুৱা হ'ব পাৰে যে যোন গাধ ল'ৰাটোৱে আজি ফা চল্লিশ আহ ত্ৰিশ পাই আছে সেই ল'ৰাটো কি কয় যাই কেনে আশী, নব্বৈ পাব। হয়নে নহয়
তোমাৰ অকল সেইটো বুলিও নহয় যোনটোৱে ভাল মাৰ্কছ পাইছে সেইটোৱে যে ভাল একেবাৰে চব ফালে ফাৰ্ষ্ট সেইটো নহয়
সেইটো নহয় যদি যদি সি অ ট্ৰেইনিঙৰ মাজত বহুত ডিফাৰেঞ্চ আছে।
বহুত ডিফাৰেঞ্চ আছে জ্ঞানী তেওঁ হয় যোনে যো যোনখিনি বস্তু যোনখিনি শিকিছে সেইখিনি আহৰাই নিজৰ মাথাত সোমাই কিনে সেইটো বস্তু নিজৰ জীৱনত যোনটো জীৱন জীয়াই আছে তাতে যদি এপ্লাই কৰিব জানে তাৰে কি ব্যৱহাৰ হয়টো জানে
হা ইটো সিটো জানাতো বহুত দৰকাৰ হয়।
হয় হয়।
সেইটো কাৰণ চোৱা উম কাৰণ চো- চোৱা যদি এ কি কয় এটা যদি জ্ঞানী ল'ৰা এটাই যোনে স্কুলত চবতকে হায়েষ্ট মাৰ্ক পায় সি যদি এটা বস্তু শিকিছে শিকি কেনে যদি সি যদি সেই বস্তুটো যদি এপ্লাই কৰিব নোৱাৰে নিজৰ লাইফত নিজৰ লাইফত এপ্লাই কৰিবই নাজানে কাৰণ সি ক'ব গ'লে মুখস্থ মাৰি কেনে সেনেকে পঢ়ি মেলি কেনে কৰিছে তাৰ পিছত যাই থৈ কেনে ৰিয়েল লাইফত বোলে সি ট্ৰাই কৰিছে অ নাই সি নোৱাৰে সি কৰিব পৰা নাই একো কৰিব পৰা নাই যোনখিনি পঢ়িছিল কাৰণ সি ক'ব গ'লে সি মুখস্থ মাৰি কেনে থৈ দিছিলে অ বস্তুটো আৰু এটা ল'ৰা যোনে ক'ব গ'লে অলপ অলপ জানিছিল কিন্তু সি তথাপিও ফুল মাৰ্কচ নাপাই কিন্তু সি যোনখিনি জানিছিল সেইখিনি এপ্লাই কৰি কেনে বুজি পাইছে বুজি পাই কিনে যোনখিনি শিকিছিলে খিনি ক'ব গলে এপ্লাই কৰি কেনে মানে পাৰিছে আৰু কৰিবৰ কাৰণে
সেইটোৱে মানে তোমাৰ যোনখিনি পঢ়িছে সেইখিনি যদি তোমাৰ যদি নিজৰ মতে তুমি যি বুজি যাই সেই খিনি যদি সাৰ অংশ এটা বনাই লিখা তেনেহলে মোৰ মতে সেইটো বেছি ভাল হয় সেই যদি তোমাৰ বেছি জ্ঞান আহৰি আহে তোমাৰ জীৱন ত তুমি সেইটো বস্তুৰ ব্যৱহাৰ কৰিব জানিবা কিন্তু তাৰ বিপৰীতে যোনটো লৰাই বোলে ভাল মাৰ্ক পাইছে ফুল মাৰ্ক পাইছে কিন্তু সি কিতাপৰ একেবাৰে কিতাপত যোনকেইদাল লাইন লিখা আছে সেইকেইডালেই লিখিছে মুখস্থ মাৰি কেনে তাৰ পিছত পৰীক্ষা দিয়াৰ পিছত পাহৰি গৈছে তেনেহলে সেইটোৰ লাভ নাই সেইটোয়ে মই ভাবো আৰু প্ৰেক্টিকেল মানে বেছি হ'ব লাগে মানে তুমি
প্ৰেক্টিকেল এইটোৱে আও নাই সেইটোৱে ভাবো মইয়ো কি কয় যে প্ৰেক প্ৰেক্টিকেলিটিটো বেছি ইম্পৰ্টেন্ট গুৰুত্ব দিব লাগে অ গলে আচলতে ঠিক আছে হ'ব দিয়া অ